হেল্ল'!
হয়, আকৌ।
ভাল আছে আপুনি?
মই বৰ্তমান ঘৰতে আছোঁ। এই বাট পানী খাই আজৰি হৈছোঁ। গৰমৰ দিন যিহেতু, অকমান বাহিৰত, গছৰ তলত বহি জিৰণি লৈছোঁ।
অ'! আপোনাৰ ওচৰত ছাগলী তাগলী কিবা আছে নি বাৰু? মানে, বে বেয়াই থকা নিচিনা শুনিছোঁ।
হয়, হয়। এই, বাহিৰতে বহি আছোঁ। যিহেতু, আমাৰ গাঁৱৰ এলেকা। আপুনি জানেই, গৰু, গাই, এইখিনি লৈয়ে আমাৰ জীৱন নিৰ্বাহ কৰোঁ যিহেতু। গৰু- গাই অবিহনে আমাৰ জীৱন আধৰুৱা! গতিকে, ছাগলী দুটামান আছে, ওচৰতে বহি লৈ।
হয়, হয়। বাকী, আপোনালৈ মানে, কিয়? এটা সকামত ফোন কৰিছিলোঁ।
হয়, কওঁকচোন?
মানে, মোৰ ঘৰত এনেকা এটা, অনুষ্ঠান আয়োজন কৰা হৈছিলে। এনেকে মানে, সকাম বুলিয়ে ক'ব লাগিব। আমাৰ এই, তাৰ মানে, ককাৰ তিথি আছিলে। তাৰপা, এনে এতিয়া মানে, দিনত গায়ন, বায়নৰ ব্যৱস্থা আছে। দিনত ভাত এসাজোঁ খুৱাম। আকৌ, ৰাতিলে মানে, এখন ভাওনা অনুষ্ঠিত কৰিছোঁ। এনেকে, এঘৰীয়া হিচাপে নামঘৰত আপোনালোকৰ ঘৰলৈ গৈছিলোঁ। আকৌ, চিঠি এখন বিচাৰিলোঁ। হ'লেও আপোনাক মানে, এ, লগ নাপালোঁ। সেই কাৰণে, আকৌ আপোনালে ফোন কৰিব, এতিয়া যোগাযোগ কৰিবলগীয়া হ'ল।
হয়! মই বিশেষ এটা কামৰ বাবে গুৱাহাটী যাব লগা হৈছিল। যিহেতু, জানেই আমাৰ নিচিনা দুখীয়া মানুহ এটা কামৰ বাবে গুৱাহাটী গলোঁ। চাকৰি এটা হওঁ হওঁ হৈ আছে। তাকে, হয় নে ন মই নাজানোঁ।
এ গুৱাহাটীৰ পৰা আহিলুং এ চাকৰিৰ সূত্ৰে। সেইবাবে নিশ্চয় লগ নাপালে। আমি আপোনাৰ ককাৰ কথাটো শুনি দুূখিত অনুভৱ কৰিছোঁ। আমি নিশ্চয় আপোনালোকৰ অনুষ্ঠান যিটো উপস্থিত থাকিম আমি যিমান পাৰো আমাৰ সামৰ সেইটো অনুসাৰে আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিম।
হয়, হয়, আপোনাক দেখা পালে মই অতিকে আনন্দিত হ'ম, কাৰণ প্ৰথম নিমন্ত্ৰণ ভাগ মই আপোনালোকৰ ঘৰতে দিছোগে এয়।
নিশ্চয় নিশ্চয়, আমি যিমান পাৰো আপোনাক সমৰ্থ্য অনুসাৰে সহায় সহযোগিতা কৰ চেষ্টা কৰিম নিশ্চয় যাম আমি, আপুনি চিন্তা নক কৰিব। খোৱা বোৱাৰ ব্যৱস্থাটো কেনেদৰে কৰিছে জনাব নেকি?
হয়, হয়, মানে আপোনাৰ ধৰক যিহেতু নাম হিচাপে পাতিম সেইদিনা প্ৰথমতে ধৰক গায়ন বায়নেৰে আৰম্ভণি হ'ব। আৰু তাৰপাছত নাম প্ৰসংগ হ'ব তাৰপাছত ধৰক প্ৰসাদ থাকিব আৰু। খীৰ থাকি মানে পায়স থাকিব তাৰ পৰা আকৌ জলপানৰ ব্যৱস্থাও থাকিব।
হয়,
তাৰ পাছতে আকৌ মানে আপোনাৰ যিহেতু, অকল ভকত মাতিলে নহব নিজে সেইটো এটা ডাঙৰ অনুষ্ঠান সেইকাৰণে গাঁৱৰ মানুহ বিলাককো মতা হৈছে। সেইবাবে ভাত আহ ভাতৰো মানে যোগাৰ কৰিছো নিৰামিষ ভাতেই কৰিম আমিষ নকৰোঁ। যিহেতু এটা ধৰ্মীয় অনুষ্ঠানেই পাতিম।
হয়, হয়, ধৰ্মিক অনুষ্ঠানত আপুনিতো আমিষ যোগাৰ কৰিব নোৱাৰে যিহেতু আমি, এখন খন, সমাজত থাকোঁ সমাজৰ নীতি নিয়মেৰে আমি বান্ধোন খাই থাকো যিহেতু গতিকে আমিষ যিটো আহাৰ আমাৰ, স্বাস্থ্যৰ বাবেও অতিকে হানিকাৰক। আৰু আমাৰ সমাজতো সেইটো আমাক বাধা এটা প্ৰদান কৰে, আামিষ আহাৰ গ্ৰহণ কৰাৰ বাবে। গতিকে মই ভাবো নিৰামিষটোৱে এটা উপযুক্ত আহাৰ। এটা ধৰ্মীয় অনুষ্ঠানৰ লৈকে।
হয়, হয়, উম, উম, সেইকাৰণে মানে আপোনাৰ
ভাওনা বুলি কওঁতেও এটা নষ্টালজিক, মই হৈ গ'লো। আমি আগতে কৰোতে, আপুনি আৰু মই। কম ভাওনা কৰা নাই কিন্তু, আমি আপোনাৰ মনত আছেনে আমি যে এবাৰ বিপ্ৰদ দামোদৰ লৈছিলো, আৰু আপুনি শ্ৰীকৃষ্ণ লৈছিলে যিহেতু আপুনি কলিয়া আপোনাৰ দেহৰ বৰ বৰণ কলা, গাওঁৰ মানুহৰ আপুনি শ্ৰীকৃষ্ণৰ দ্বিতীয় অৱতাৰ, গতিকে আপুনি শ্ৰীকৃষ্ণৰ নিচিনা ৰমে লৈছিলো আপোনাৰ নিশ্চয় মনত আছে।
হয়, হয়, মানে কি হয় ভাও তোৰ প্ৰতি মানে মই খাপ খাই পৰো যিহেতু আপুনি কোৱা আগতে মই অলপ মাগুৰ বৰণীয়া হয়। শ্ৰীকৃষ্ণৰ ৰং। আৰু মানে গাঁৱৰ ৰাইজৰো অনুৰোধ কাৰনে সেই ভাওটি প্ৰতিবাৰে মোকে প্ৰদান কৰা হয়, কিয়নো কৃষ্ণৰ ভাওটো এটা দেশনিয়াল ব্যক্তি টিৰ লগতহে মিল খায় আৰু যিহেতু জানে আপুনি মই এজন দেশনীয়াল ব্যক্তি হয় সমাজত। মানে মোক তেনেকে ভাতে কিন্তু মই, নিজক লৈ মানে তেনেকে অহংকাৰ নকৰোঁ।
হয়, হয় আপোনাৰ দেখনীয়া নিশ্চয় দেখনিয়া তাতে আপোনাৰ দেহৰ বৰণটো যিহেতু কোলা হয়। সেইবাবে আপুনি শ্ৰীকৃষ্ণৰ ভাওটোৰ লগত, আপুনি নিশ্চয় সুতি সুন্দৰ ৰুপে খাপ খাই পৰে, আমি বিপ্ৰতামদ লওঁতে আমোৰ কাহিনী এটা মনত পৰিছে আপ আপুনি মাদক দ্ৰব্য সেৱন কৰি, আপুনি নামঘৰৰ ভিতৰত উপস্থিত হৈছিল শ্ৰীকৃষ্ণৰ ভাওত টো, কৰিবৰ কাৰণে, যাৰ বাবে আপোনাক সমাজৰ ৰাইজে আপোনাক অতিকৈ পিটন দিছিল, হাৰাশাস্তি কৰিছিল কিন্তু আপোনাক মই এতিয়াও কওঁ যে নি মি সেইটো অতি ভুল কাম কৰিলে যিহেতু আমি এটা ধৰ্মীয় অনুষ্ঠান এখন সমাজৰ মাজত আছোঁ। আমি যিহেতু আপুনি এজন ভগৱান শ্ৰীকৃষ্ণৰ ভাও আপুনি চৰিত্ৰ ভাও প্ৰদান কৰিব গতিকে মাদক দৈব্য সেৱন কৰাটো অতিকৈ ভুল। কথা বুলি মই ভাবো আপুনি সেইটো এটা ভুল কৰিছিল।
হয় হয় হয় এই কথাৰ বিষয়ে ময়ো ভাবো মাজে সময়ে কিয়নো এটা ভগৱান। ভগৱানৰ চৰিত। তত মই অভিনয় কৰিছিলোঁ যদিও নামঘৰৰ মাজ মজিয়াত মণিকোটৰ আগত মই সাক্ষী হৈ পেলাই মই ভাও লৈছিলোঁ, আৰু সেই ভাও লওঁতেনে মই মাদক দ্ৰব- প মানে সেৱন কৰাতটো অতিকে পাপ কৰিছিলো আৰু হয়তো সেই পাপৰ শাস্ত- তি মই এতিয়াও লাভ কৰি আছোঁ।
কেনেদৰে লাভ কৰিছে বুলি আপুনি ভাবে পাপৰশাস্তি। আপোনাৰ লগত এনেকুৱা কিবা সংঘটিত হৈছে নেকি ঘটনা যিটো আপুনি ভাবে যে মোৰ হ'ব নালাগিছে যে অকল পাপৰ ফলত মই মোৰো লগত সংঘটিত হৈছে।
হয় আপুনি হয়তো জান জ্ঞাত যে মই কেই- মানে পাঁচ ছমাহৰ আগত মই কাৰাৰুদ্ধ হৈছিলো যিহেতু মই কাৰাগাৰলৈ যাবলগীয়া হৈছিল, এটা মোৰ ব্যক্তিগত কথাত আৰু তাৰ পাছতো হয়তো মোৰ লগত বহুত খিনি হৈ আছে মোৰ মানে এনেকে বহুত ফালৰ পৰা আৰ্থিক অৱস্থাৰ ফালৰ পৰা হওঁক বা মা- মায়ৰ মানসিক অৱস্থাৰ ফালৰ পৰাই হওক বা শাৰীৰিক অৱস্থা ফালৰ পৰাই হওক মই বহুতো মানে হতাশাত ভুগিছো।
হয় আপুনি পাপৰ শাস্তি পাইছে তেতিয়া নিশ্চয়। আপুনি এটা কাম কৰিব ভকত পাঁচজন মাতিব ভোগ অক যিটো কাম পায়স বুলি কওঁ ভোক অকন দি ভকত পাঁচজন মাতি। নিশ্চয় আপুনি ভগৱানৰ ওচৰত যেতিয়া আপুনি সেৱা পা- ৰ্থনা আগবঢ়াই তেন্তে ভগৱানে নিশ্চয় আপোনাকো চকু মেলি চাব মই ভাবো। কাৰণ সকলো মানুহে মানুহ মাতৃ যিহেতু ভুল সকলো মানুহে ভয় কৰে বা ভুল কৰে। ক্ষমা কৰিব ভুল কৰে, গতিকে মই ভাবো ভগৱানে আপোনাক নিশ্চয় ক্ষমা কৰিব। আপুনি ভকত পাঁচ জন মাটি ধুনীয়াক কে অকমান পায়স অকন খুৱাই দিব আপোনাৰ নিশ্চয়। ভাল হ'ব মই ভাবো।
নহয় মোৰ মনত সেই কথাষা আহি আছে, কিন্তু মানে যিহেতু অলপ আৰ্থিকভাৱে দুৰ্বল হৈ আছো, হয়তো মই। মই লাগতিয়াল সামগ্ৰী কেইটাও গোটাব নোৱাৰিম এই সময়ত। সেইকাৰণে মই দুদিন মান অপেক্ষা কৰিছো যাতে মই কিবা এটাৰ পৰা এনেকে আৰ- সঠিকভাৱে অকণমান উন্নত হওঁ আৰু তেতিয়া মই ভোকত পাঁচজন মাতি এনেকৈ ভোক- টো দিয়াৰ ব্যৱস্থা কৰিম।
আপুনি পইচাৰ কোনো চিন্তা নকৰিব যিহেতু মই আপোনাৰ লগত আছো ময়ো সহায় কৰিম। আৰু এনেদৰে ভগৱানৰ ক্ষেত্ৰত বা ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত আপুনি পইচাৰ কথা ভাবি সময় অপব্যয় কৰিলে আপোনাৰ নিজৰে ভুল কৰা হ'ব। কাৰণ ভগৱানৰ ওচৰত সেৱা কৰিবলৈ কোনো ধনৰ প্ৰয়োজন নাই, ভগৱানৰ ওচৰত সেৱা কৰিবৰ বাবে ভগৱানে কোনো ধনী, দুখীয়া নিৰ্বাচন নকৰে। ভগৱানৰ ওচৰত আপুনি ধনী হৈ যাব পাৰিব, আপুনি ভগৱানৰ ওচৰত দুখীয়া হৈ যাব পাৰিব ভগৱানে সকলোকে সমান চ- কুৰে চাই সকলোকে সমানে আকোৱালি লয়, গতিকে আপোন মই ভাবো আপুনি ভগৱানৰ ওচৰত অতি সোনকালে যাওক, যিমান পাৰে সোনকালে যাওক আপুনি দেৰি নকৰিব। আপুনি ভগৱানৰ ওচৰত যাওক ভগৱানক ক্ষমা প্ৰাৰ্থনা কৰক নিশ্চয় ভগৱানে আপোনাক চকু মেলি চাব।
হয় হয় উম মইয়ো এই কথা নভবা নহয় মানে। আৰু মানে। এটা যি কি নহওঁক মই আপুনি জানে আমি আগৰ পৰাই মানে ধৰ্মীয় দিশত অলপ আগবঢ়া, আমি এই এইবোৰ ক্ষেত্ৰত সদায় মানে আমি নিজে আগবাঢ়ি যাওঁ বেলেকে মাত নিদিলেও। আৰু সেইকাৰণে হয়তো আৰু যিটো মই ভাওনা পাতিম বুলি ভাবিছো সেই ভাওনা খনতো মানে মই বহুত নিয়ম নীতিৰ মাজেৰে সম্পাদন কৰিম।
হয় হয়।
অ।
মই ভাবো আপোনাৰ ভাতৃ যিজন আছে যিজনৰ দাঁতটো অলপ দীঘল হয়। তেওঁ ক আপুনি
হেল্ল' অ হয় অলপ নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে কথাখিনি আপুনি
তেনেকে নকবি নৃত্যকৰ কথা।
অ আপোনাৰ যিজন ভাতৃ আছে ভাতৃজনৰ যিহেতু তা টো অকমান দীঘল আপুনি তেওঁকো ভগৱানৰ ওচৰত লৈ যাওক যিহেতু ভগৱানৰ ওচৰত সকলো সম- স্যাৰ সমাধান থাকে মই ভাবো ভগৱানে নিজৰ চকুৰে মেলি চকু মেলি লি চাই তেওঁৰ দাঁতটো অকমান সমান কৰি দিব।
হয় মই ভাবো এই ক্ষেত্ৰত ভগৱানতকে বেছি ডক্তৰেহে সহায় কৰিব পাৰিব নেকি? কিয়নো সেইকেইটা দাত মানে মন্ত্ৰ বা কিবা তপস্যাৰ ফলত নাযায় সেইকেইটা হয়তো আপোনাৰ গুৰিৰ পৰা খানিব লাগিব নহলে আপোনাৰ টকলেন লৈ উঠাব লাগিব।
হয় হয় সেইটো ময়ো নভবা নহয়, জে চ বি জাতীয় আপুনি যান বাহন ব্যৱহাৰ কৰি আপুনি সে দা- এ একদম গুৰিৰ পৰা যদি খান্দি উঠাই দিয়ে তেতিয়া নিশ্চয় দাতটো ভাল হ'ব সমান হ'ব।
হয় হয় হয় এই ক্ষেত্ৰত মইও যোগাযোগ নক- কৰা নহয় মই বহুতখিনি ডক টৰ মানে আমাৰ চিকিৎসকৰ লগত মই যোগাযোগ কৰিছো তেখেতলোকে কৈছে এদিন সময় সাপ পেক্ষে মিলাই যাবলে কিয়নো সেইকেইটা উঘালিবলৈ বহুত সময়ৰ প্ৰয়োজন হ'ব।
হয় মই আপোনাক সহায় কৰিব পাৰো কিয়নো মোৰ প্ৰিয়শী যিজনী সেইজনী পুনাৰ সা সমতিত তেওঁৰ বাসস্থান। তেওঁৰ যিখন পিতৃ তেওঁৰ দুখন জে চি বি আছে। আৰু মই অতি কম খৰচত আপোনাক জেচিবি দুইখন বা এখন যদি আপোনাক লাগে মই অতি কম খৰচত আপোনাক জে চি বিখন গোটাই দিব পাৰিম। আপুনি সেই জেছিবি খন ব্যৱহাৰ কৰি তেওঁৰ গাত কেইটাক খন্দাত সহায় কৰিব। সহায়ক হব বুলি মই ভাবো।
হয় হয় আপোনাৰ এই সহায়টিৰ বাবে অতিকৈ ধন্যবাদ। আপোনাৰ অতিকে ধন্যবাদ আৰু মই যদি দৰকাৰ হয় কিয়নো এদিন গৰমৰ তাপ তাপমাত্ৰাতো বহুত বৃদ্ধি পাইছে সেইকাৰণে অকমান মানে ঘৰৰ পৰা ওলাই যাবলৈও দিগদাৰ হৈছে। যিহেতু মোৰ যান বাহনৰ অলপ অভাৱ আছে। সেতু কাৰণে ম- সময় সাপেক্ষে মিলাই মই আপোনাৰ লগত যোগাযোগ কৰিম আৰু তেতিয়া মই তেখেতক লৈ যাম।
নিশ্চয় নিশ্চয় ময়ো আশা কৰিম আপুনি অতি সোনকালে মোক খবৰ কৰক। মই আপোনাক সহায় কৰিবলৈ অতি আগ্ৰহী গতিকে আপুনি যেতিয়াই সময় পায় মোক মাত্ৰ খবৰ কৰিলেই হ'ল মই আপোনাৰ কাৰণে সদায় অ আছো আপোনাৰ লগত কতে আছোঁ।
আপোনাৰ কাৰণে মোৰ অকমান দুৰ্বলতা আছে, কিয়নো আপুনিতো জানেই সৰুৰ পৰা গতিকে আপোনাৰ কাৰণে মোৰ যি দুৰ্বলতা আছে। সেই দুৰ্বলতাৰ কাৰণে মই আপোনাক সহায় কৰিবৰ কাৰণে সদায় আগ্ৰহী
হয় আপোনাৰ মই অলপ ল কামবিলাক ভাল দেখা নাই বাৰু উম আপোনাৰ লৈ কামবিলাক অলপ বেছিয়েই মানে পৃথক বেলেগ যুৱক বা যুৱক বা বাত পুৰুষতকৈ
হয় হয়।
বাকী আপুনি এতিয়া লখিমপুৰতহে থাকে ন?
হয় হয় মই লখিমপুৰত থাকো।
উম ঘৰলে অহা কথা কিবা চিন্তা কৰিছেনে ঘৰলে কেতিয়ালৈ আহিব?
ঘৰতহে মই আৰু তিন দিনত যাম ঘৰত মোৰ যিহেতু অলপ কাম আছে চাক সেইসূত্ৰে মই গুৱাহাটীলৈ গৈছিলোঁ বুলি আপোনাক কলোৱে যিহেতু গতিকে চাকৰিটো যদি হয় তেন এতিয়া মই গুৱাহাটী যাব লগা হ'ব পাৰে অতি সোনকালেই গতিকে মই ঘৰলৈ যাম দুই তিন দিনত। ঘৰৰ মানুহখিনিৰ লগত অকমান সময়ৰ আহ ব্যস্ত হম অকমান তেওঁলোককো সময় যিহেতু লাগে, কাৰণ এবাৰ মই চাকৰিত যদি যেতিয়া যোগদান কৰিম তেতিয়া আমাৰ ঘৰৰ মানুহ খিনিক সময় দিব নোৱাৰা হম।
হয় যিহেতু তেতিয়া আপুনি
হয় হয় মই তাৰ আগতে ঘৰৰ মানুহখিনিক অকমান সময় দি আহো বুলি ভাবিছো। গতিকে আৰু তিনি চাৰি দিনৰ ভিতৰত মই ঘৰত যাম বুলি ভাবিছো।
হয় হয় তেতিয়া হয়টো আপুনি কাৰণ যিহেতু এতিয়াও লখিমপুৰত থাকে আৰু ঘৰলে ইমানকে অহা নহ হয়। আৰু গুৱাহাটী গ'লেও কিজানি আপুনি দুই তিনি বছৰৰ পাছতহে ঘৰলৈ আহিব পাৰিব।
হয় হয় তেনেকুৱা কথাই।